হেল্ল'!
হেল্ল'!
অ'! কি কৰি আছা?
এ, মই শুই আছোঁ। তুমি?
মইয়ো শুই শুই টিভি চাই আছোঁ। ভাত খালানে?
অ'! ভাতটো খালোঁ।
কি দি খাইছা?
দালি, চয়াবিন তৰকাৰী আৰু পটল ভাজা। তুমি?
অ'! মইয়ো বুটৰ তৰকাৰী। তাৰপিছত, মাছৰ তৰকাৰী। তাৰপিছত, আলু পটলৰ তৰকাৰী বনাইছিলে মানে ৰা আঁ ৰাতিপুৱা বনাইছিলে এইটো। তাৰপিছত এ পটল ভাজা তাৰপিছত, কেচৰিটো কচু ভাজা। আৰু ভাতকৰলা ভাজা। নহয়। তৰকাৰীটো কালি, মানে, বুটৰ তৰকাৰীটো কালিৰ আছিল।
অ'!
আজি খালি মাছৰ তৰকাৰী বনাইছে। আৰু যে পটল, আলু তৰকাৰী ভাজা আছে। চাগে এইবোৰ কৰিছে। অলপ আছিল বুটৰ তৰ এইটো ন'? খাই ললোঁ, এ পেলাই কেনে কি কৰিম।
যি দাম বস্তুৰ।
অ'! পিছত কোৱা ঘৰ চৰ ভালনে?
কি ক'লা? অ'! হেল্ল'! অ'! ভালেই আছোঁ। তোমাৰ?
আজি ক'তো গৈছিলা?
নাই, আজিতো যোৱা নাই। কালি যাব প্লেইন আছে ন?
অ'! কোৱা?
কালি ভাবিছোঁ! আমি ভালুক পুং চাইডত যাম নেকি।
অ'! ভালেই। কাৰ লগত যাবা?
ভাবি আছোঁ, কেইটামান লগৰ লগত যাম নহ'লে
কি ক'লে?
ভাবি আছিলোঁ! যে ঘৰৰ ফেমিলিতো মায়ে ক'লে যে যাব বুলি, এতিয়া কিবা কৰে?
অ'! মা মায়ে ক'লে মাৰ লগত যোৱা গৈ ভালেই লাগিব বহি কেনে ন'। অলপ ফুৰি কেনে।
উম! আজি
আমাৰ ঘৰত আলহী আহিছে। এইকাৰণে, ৰন্ধাটো মানে বেছি কি হেৰি হৈ আছে। মাছনে?
অ। অ কোৱা শুনি পাইছনে? হেল্ল'। হেল্ল'।
উম হেল্ল' অ কোৱা। হেল্ল' অ মই পায় আছো তুমিয়ে কোৱা নাই। নাই কোৱা।
পাইছো পাইছো কোৱা। তোমাৰ গলাটো বেয়া নেকি?
গলাটো বেয়া।
হেল্ল'। মানে ভইচ টো ইমান ভাঙি ভাঙি আহি আছে।
অ নহয় ইাৰ ফে নাই নাই ফেন চলি আছে যে বতাৰ আৱাজটো।
অ।
ঘৰত মা আছে নে
অ মা আছে
দাদা
উ দাদাই ডিউটি গ'ল এতিয়া আহিছিলে ভাত চাত খালে
অ পাপা আছে
মই বুজি নাপাওঁ তোমাক কল কৰিলে ইমান নেটৰ প্ৰব্লেম দিয়ে।
টো ঠিকেই আছে
কিন্তু তাও প্ৰব্লেম দি আছে কিয় বা এতিয়া শুনি পাই আছা।
মইতো পায়ে আছো তুমি পাই আছা।
ময়ো পাই আছো মানে অলপ ভাঙি ভাঙি যে এলিয়েনৰ নিচিনা আহি আছে আৰু
কৈ আছো যে তুমি কি কৰি আছা
মইতো টিভি চাই আছিলো
অ
ফুৰিব গৈছিলো জানানে
কত গৈছিলা
কল পাৰ্কত গৈছিলো আমাৰ এইফালে পাৰ্ক বনাইছে ন। তাতে নিও নিও কেইটামান খেল আহিছে। সেইটোৱে আ চাবলৈ গৈছিলো।
মোৰো যাব মন আছিলে চাও এতিয়া কি কৰো আবেলি টাইমত যাম নেকি।
অ যাব পাৰা গলে
উম বন্ধ হৈ যায় ন চা চাৰে ছটাত চাৰে ছটা বা সাতটা মানত বন্ধ হৈ যায়
অ
মা আহিলক পিছত
আজি মই জানে ইমান পানী তুলিছো।
কিয়?
এ নকবা ড্ৰেছ কাপোৰ ধুইছো তাৰ পিছত মাথা ধুলো ন আমাৰ লগতো কুঁৱাৰ পৰা পানী উঠাব লাগে তাৰপিছত এইটো কো পৰা আ কো আইতাক পানী দিলো তাৰ পিছত মাক পানী দিলো। এইকাৰণে পেটটো বিষাই আছে অলপ অলপ কি।
কাপোৰ কিয় ধুইছা?
এই কালি যাম যে এই কাৰণে।
অ। কিমান দিনৰ কাৰণে যাবা ই কাপোৰত ধুইছা যে
আৰেৰে পিন্ধি কেনে যোন ড্ৰেছটো যাম সেইটো সেইটো সেইটো কৈছোঁ।
উম।
মন্দিৰে যাম ক'ত কিমান দিনৰ কাৰণে যাম মন্দিৰ গলে ত ধোৱা কাপোৰেই পিন্ধিব লাগে না ভাল কাপোৰ চাফা কাপোৰ। অ। হোৱা পিছত
এ মেকুৰী আহিছিলে ঘৰত একদম মাপ মাৰি উঠিছে।
অ মেকুৰী পোৱালি দিলে তোমাৰ?
না পোৱালি দিয়াটোৱে আহিছিলে
অ কেতিয়া দিব?
উ ধে ব চাকে কেইদিন মনতে তোমাৰ লাগিব নেকি পোৱালি?
মই সুধিলো মাক অ লাগিলে তোমাক মই জনাম।
অ অ ঠিক আছে মোৰ এটা লগৰ আছে মানে তাত তাত ইমান গাল বাপৰে মেকুৰী পোৱালি মেকুৰী।
আহ।
বহুত বহুত নাম চাম তাৰপ চিম ছোৱালী হয় মানে। পিছত তাৰ তাৰ তাত মানে এটা মেকুৰী কিমান বাচ্ছা দিয়ে পাঁচটা ছটা মানতো দিয়ে ন।
আহ,
তাত তাত ঢেৰ আছে পোৱালি ডাঙৰ কেইটা
অ,
বহুত আছে তাত তাত বিস্তাৰ এ দ তাই বাহিৰৰ মানুহ মানে তোমাৰ হেৰি তাত তাত বিছ তাৰ ওপৰত আছে মেকুৰীৰ পোৱালি
অ।
মোক কৈছিলে লৈ যাব কাৰণে মোৰে আমাৰ ঘৰতে আছে এইবিলাক বহুত অশান্তি কৰি থাকে। য'তে ত'তে যায় গৈ মানুহৰ ঘৰত উৎপাত চুটপাত কৰে ন।
অ অ।
যা কৰি দিয়ে এইকাৰণে মানে মই কৈছো যে না নালাগে
অ
কোৱাৰ পিছত
তুমিতো কালি যাবা ন
অ কালি যাম
ৰাতিপুৱাই যাবা নেকি?
আহ অ ৰাতিপুৱাই যাম অ ৰাতিপুৱাই যাম।
কেইটামানত দহটা মানত চাগে।
অ যেতিয়া গাড়ী আহিব তেতিয়াই যাম আৰু মোৰতো মানে ফেমিলিৰ লগত যাব মনে নাই মই যাম মোৰ বাই যাব মোৰ বা লৰা যাব ন তাৰ পিছত মোৰ মা যাব দাদা যাব আইতা যাব
অ
ইমান গাল মানুহ যি কাৰণে যাব মন নাইছিল।
অ চব মানে ডাঙৰ ডাঙৰ মানুহ যাব সেইকাৰণে কি।
অ।
মানে দূৰত ফুৰিব গ'লে যে পাহাৰ পৰ্বত চাইডত মানে লগৰ কেইটাৰ লগত গ'লে। ভাল লাগে না।
অ লগৰ কেইটাৰ লগৰতে গ'লে মানে অলপ ফ্ৰীডম ফ্ৰীডম মানে কি কচোন।
উম মানে নিজৰ মতে মানে। ফূৰ্তিটো কৰিব পাৰিম।
অ।
ঘৰৰ ফেমিলিৰ লগত গ'লে মানে ইয়াতে নাযাবি তাতে নাযাবি লগতে বহাই থৈ। দিয়ে।
অহ।
এইটোয়েই কথা মানে লগৰ লগত গলে অ লগৰ লগত। গলে এইটো চাইডত গ'লো সেইটো চাইডত গ'লো কোও কব নোৱাৰে সেইবোৰ লগত গ'লে মানে তে। ত লগতে ৰাখি দিয়ে।
অহ। তোমাৰ মানে তোমাৰ তোমাৰ যে ঘৰ আছে ন বাচা। কোনে কোনে আছে বছাত তোমাৰ যে। প মানে মানে বাচাই যে কয় বেংগলীত
পোৱা নাই
বাচা বাচা মানে কি কয় এইটো এছা মিছ ছে কি কয় জানো।
দাৰি
অ বউণ্ডাৰী
উম বাউণ্ডাৰীতো ঢেৰ মানুহ আমাৰ ইয়াতে আমাৰতো দুটা চাইড ন অলপ অলপ তোমালোকৰ অ অলপ অলপ তোমালোকৰ নিচ চেনাই চাগে আমাৰ ইয়াত
অ কেইটা মানুহ আছে।
আমাৰ ইয়াততো কলনি টাইপ হয় মানে ইয়াতে আমাৰ। আমাৰ ঘৰত চব ফেমিলি পিছত মোৰ আইতা আছে মানে। মাৰ মা নহয় দেউতাৰ মা তাৰ ঘৰ আছে পিছত আৰু দুটা নি এটা মানুহ ভাড়া থাকে।
অ
আৰু এটা চাইডত মানে, মাহী হতৰ ঘৰ চৰ আছে।
অঁ।
অওকে
মোৰ এইফালে কেইটা আছো কোৱাচোন মই আমাৰ লগ আকৌ ঘৰটো এটা তাৰপিছত ভাইটি আছে তাৰপিছত আৰু দুটা তিনিটা ভাইটীয়ে হ'ব তাৰপিছত মোৰ মাৰ মা চইতা। তাৰপিছত মাহীহঁত আছে। তাৰপিছত সিটো লাইনতো মোৰ দাদু তাৰপিছত। কি কয়টো মামা মাহী এইবোৰ আছে।
অঁ।
উম।
তোমালোকৰ এইটো চাইড কলনি টাইপ নেকি, নাকি এনে বাউণ্ডাৰী মানে ভাগ কৰি দিছে।
বাউণ্ডাৰী ভাগ কৰি দিছে।
অ পাতিচোন বিয়া মানে ন।
অঁ।
অ, মানে আমাৰতো কলনিট মানে।
অ। তোমাৰ ঘৰ মোৰ ঘৰত মানে বেছি দূৰ নহয়। নাই নাই কামত গুচি গ'ল।
অ কেতিয়া আহে?
আহি পৰিব চাৰিটামান চাৰিটা মানত আহি পৰিব চাগে? মইতো টিভিত বেংগলী কাৰ্টুন চাই আছো।
এতিয়া টিভিত বেঙুলী কাৰ্টুন এতিয়া দিয়ে নে? নে ৰাতিপুৱাহে দিয়ে।
এতিয়া এতিয়াও দিয়ে মই চাই আছো তো।